অ শুনিছা কি অ মই শুনিছো দিয়া। কি কৰিছিলা?
এ, ভাত -পানী খাই বৈ লৈ অকন বহিছোঁ।
অ'! ভাত খালাই? মই এইয়া তোমাৰ নাই খোৱা। আহি পেলাই তোমাৰ ভাত বনাইহে আছোঁ মই এতিয়া। আহিহে এতিয়া বনাই পেলাই খাম আৰু। গা পা ধুই কৰি লৈছোঁ ইমান গৰম।
অ'! ৰ'। উম! উম!
বহুত গৰম লাগ লাগি আছে। ইমান গৰম পৰিছে। এই গৰমত তোমাৰ ইমান মানে, হেভি খানা খাব মনে নাযায়। নাযায় ন'। সেইকাৰণে, একে নেমু দি পেলাই দালি অলপ বনাইছোঁ। ভাজি আৰু ভাত এনে তাকেই খাম বোলো আৰু।
অ'! অ'! মইয়ো সেই তেনেকে দালিতে নেমু দিলোঁ। কঁঠাল গুটি দি দিলোঁ। মই দালিত, দালিত কঁঠাল গুটি দিলে ভাল পাওঁ। অ'! তাৰপিছত আৰু হেৰি এই ঘৰৰে আজি আকৌ সেই হাত লাগিছে যে আজিৰ পৰা। আকৌ, শাক-পাচলি ছিগিব নাপায় সেইটো কাৰণে বেমাৰ হৈছিলে। তাৰ পিছত, সেয়াও অকন ভাজিলোঁ। ভেন্দি দুটা মানুহ অকন ভাজিলোঁ। উম, তেনেকেই গৰমত বোলো আজি তেনেকেই খাওঁ। অ'! মানে, মানে। আমাৰ অ'! মানে।
হ'ব দিয়া। হেৰিত যাবা নে? কামাখ্যা মন্দিৰ যাবা? মানে?
যাম বুলি ভাবিছোঁ। ভাবিছিলোঁ! কিন্তু মানে, এতিয়া এই যাবহে নোৱাৰিম দিয়া চাগে দিয়া। গাড়ীখনো মানে, কিবা এটা প্ৰব্লেম হৈ আছে। সইটো কাৰণে। উম।
ত' ইমান মানুহো হয় ন'?
তাকে, গাড়ীখন আকৌ, দিগদাৰ হ'লে পাহাৰত উঠা কৰা হ'লে অকণ
তোমাক গাড়ী নিবই নিদিয়ে নহয় গম পাইছা? আধাতে ৰাখি থৈ যাব দিয়ে। অ'! সেইখিনি আৰু দিগদাৰ হ'ব। উম, উম, উম, হয় দিয়া। এতিয়া তুমি মাজতে গৈছিলা যে ইঞ্জিন বেয়া হৈ আছে বুলি কি ঠিক হাই নাই নেকি গাড়ী খন।
ঠিক মানে হ'ল কি জানা আজিকালি যে তেলৰ দাম বিলাক যে বাঢ়িছে সেইটো কাৰণে কি কৰে মানুহ বিলাকে তেলত কি কৰিছে ইথানল ব্যৱহাৰ মানে বেছি। বেছিকে মিলাইছে মানে সেই মিলোৱা কাৰণে কি হৈছে এইবিলাক। ইঞ্জিনেতটো ইথান অলপ চলাই ইঞ্জিন নহয় এইবিলাক হ'ল তোমাৰ ডিজেলত চলা গাড়ী কিন্তু সেই ইথানলটো হোৱাৰ কাৰণে এতিয়া ইঞ্জিনৰ প্ৰব্লেম বোৰ হৈছে।
অ এনেকুৱা দেখোন হ'লে গাড়ী বিলাক।
অ গাড়ী বিলাক ক'ত বহুত মানুহৰ গাড়ী বেয়া হৈছে।
অ সেনেকুৱা কিয় কৰিছে ন মানুহ বিলাকে পইচাতো তোমালোকে দিয়াই ভালকে হয়নে নহয় উম।
আজি এতিয়া তোমাৰ মই এখন গাড়ী দেখিছো উম কি জানানে গাড়ীখনৰ ভিতৰৰ পৰা বোকাটো গুলি থলা যে িব লাগে এই যে আমাৰ ষ্টাৰ দিয়াৰ লগে লগে ধোঁৱা এটা যে ওলাই সেই ধোঁৱাটো মানে কা ওলাইছে
ইছৰাম ইমান মানে অ ইমান অনিষ্ট কৰিব নাপায় ন। মই যিমানে যি নহওক তুমিতো
দি পেলাইহে কিনো সেইটোয়েইটো সেইটো মানে বেয়া লাগে আৰু এতিয়া দুহে এনে বোলে দুহেজাৰ পঁচিছৰ পিছত দুহেজাৰ পঁচিছৰ পৰা যিখিনি গাড়ী বনাইছে মানে তোমাৰ কম্পেনীত আৰু সেইখিনি মানে সেই ইথানল য প্ৰইন্ যিনে বনাইছে। কিন্তু দুহেজাৰ পচিশৰ আগৰ যিখিনি গাড়ী আছিল আৰু সেইখিনি এতিয়া আমাৰ চাব্বিশত গাড়ী ধৰা অ। চৌবিশত গাড়ী লৈছো সেই গাড়ীখনতো আমি এতিয়া তিনি। তিনি বছৰতেটো বিকিব নোৱাৰো।
নোৱাৰা নহয় ইমান নতুন গাড়ী। অ সেইটোয়ে সেই। টোৱে আৰু তুমি ইনষ্টলমেন্ট বিলাকো মাৰি আছ চা ন
তাকে বেয়া লাগে তেনেকে এতিয়া চোৱাচোন বাৰু কিমান অসুবিধা হয় ন? আমিটো তেনেকেই চলি আছোঁ দিয়া চুন
উম তাকে তাকে হয় দিয়া অ আৰু এটা কি জানানে? এতিয়া চোৱাচোন দুপইচা ঘটিবৰ কাৰণে বেলেগৰ বহুত টকা গৈয় আছে নহয় জানো তোমাৰ এতিয়া গাডী খন বেয়া হৈ থকা হৈছে মাজে মাজে সেইদিনাখন ভাড়া বিচাওঁতে তোমালোকৰ গাড়ীখন বেয়াই
সেয়াই হয় তেতিয়া যাব নোৱাৰিলে যদি গাড়ীখন ভালে থাকিলে হয় সেইফালৰ পৰা কিবা এটা আহিলে হয় ঘৰখন চলাতো সুবিধা হল হয় উম
দিগদাৰ হৈ আছে এনেকুৱা আচলতে কৰিব নালাগে আকৌ ন।
চিঞ্জিন বেয়া হ'ব বেয়া হোৱা ক'লা ধোঁৱা ওলাব। ক'লা ধোৱা ওলোৱা লগে লগে আমাৰ পৰিৱেশটোও নষ্ট হয়।
অ সেইটোয়ে পৰিৱেশটোও নষ্ট হৈ যায় আৰু লগতে তোমাৰ গাড়ীখনো। প্ৰব্লেমটো বাঢ়ি বাঢ়ি গৈ থাকিব। অ এইটো বেয়া। পৰিচ। চে আচলতে। আচলতে কি জান সেই
নহ দামটো লওক আমি আমি সেইটো বেয়া নাপাওঁ কিন্তু গাড়ী
অ শক্তি হোৱাকে দিব নালাগে ন আৰু তোমাৰ দাম বিলাকতো বাঢ়ি বাঢ়ি গৈয়ে আছে দিয়াচোন তেলৰ ন।
তেলটো মানে যত মানে হেৰিত কৰে আৰু উৎপাদন হয় মানে তাতেই মিলাই তাতেই মিলাই
ইয়াৰ মানুহে নিমিলাই মানে
ইয়াৰ মানুহে নহয় তাতেই মিলাই উৎপাদন হোৱা জেগাত। লয় লয় উম অ অ তাতে তেওঁলোকৰ ইথানলৰ কম্পেনী আছে তাত মানে আগত যিমানটো পৰিমানত মিলাইছিলে এতিয়া দামটো বঢ়াৰ লগে লগে আৰু অলপ মিলাই দিছিল। ছে লাভটো তেওঁলোকে লৈ আছে।
তেল ডিপু মানুহখিনি মানে দুখ দুখ নাই ওপৰৰ মানুহখিনিৰ গাতহে দুখ মানে আৰু। এতিয়া না জনা মানুহেটো তেনেকেয়
তেনেকেই অ এতিয়া সেইদিনাখন মই তোমাৰ এইখিনিতে প্ৰাইভেট কে এটা আছে আমাৰ এইফালে ওচৰতে সেই প্ৰাইভেটটো তোমাৰ তেল পেট্ৰল স্কুটিখনত ভৰাবলৈ গৈছো এশ ষোল্ল টকা। চোৱাচোন তুমি এশ ষোল্ল টকা দি পেলাই এশ ষোল্ল টকা দি পেলাই তুমি যদি এ ইথানলে
এ ব্যৱহাৰ কৰিবা অহ সেইটোৱে স্কুটিখনোতো বেয়া হব দুদিনৰ পিছত। উম দুদিনৰ পিছত তোমাৰ স্কুটিখনো, বেয়া হ হৈ গৈহে থাকিব আৰু। ন সেইটো কাৰণে আজিকালি গাড়ী, বিলাক বেছি দিন নাযায় যে
অ সেই বেয়া হৈ যায়।
দহ বছৰ পুৰণি গাড়ীবিলাক যে চলাবও নিদিয়ে, তাৰ পৰা ওলোৱা ধোঁৱাটোৱে মানে তোমাৰ গাড়ী মটৰ বিলাক বেয়া কৰ সেইবিলাক প্ৰদূষণ কৰিছে ন, সেইটো সেইটোৱে আগত আগেতে কি আছিলে জানা আগৰ দিনৰ মানুহ বিলাক বৰ গাড়ী মটৰ বিলাক ইমান নাছিলে যে সেইটো কাৰনে তোমাৰ বেমাৰ আজাৰ কি নহয় প্ৰদূষণটো ইমান নহৈছিল যে এতিয়া তোমাৰ এইবিলাক ব্যৱহাৰৰ কাৰণে প্ৰদূষণ
বেছি হৈ গৈছে। তাৰ মানে গাড়ী মটৰ এতিয়া চোৱা আগতে মানুহৰ ইমান গাড়ী মটৰ নাছিল
নাছিলে নাছিলে অ, এতিয়াতো ঘৰে ঘৰে গাড়ী গাড়ী নহলে মানুহ নহয় নহয়ে আজি-কালি তোমাৰ, আৰু সহজ থৈ গৈছে। ন বস্তু বিলাক কিনিবলৈ আজিকালি সহজ হৈছে তুমি এটকাও নিদিলে বিনামূলীয়াত তুমি গাড়ীখন পাই যোৱা তাৰপিছত তুমি ইনষ্টলমেট মাৰি থাকিলেই হ'ল আৰু
উম তাকে।
এটো এতিয়া মানে তোমাৰ প্ৰদূষণটো বেছি হোৱা কাৰণতো গাড়ী মটৰ বিলাক বেছি হৈছে মানুহে, বিজুলী বেছিকে ব্যৱহাৰ কৰিছে উম সেইটোয়ে।
বেটাৰী গাড়ী বোৰ ওলাইছে দেখিছা নে চাৰ্জ দিব লাগে। সেইটোয়ে কিন্তু ভাল হৈছে কিন্তু এতিয়া তুমি চোৱা সিহঁতে এতিয়া নতুন নতুনকে অ সিহঁতৰ গাড়ীখন। বেয়া হৈছে পুৰণাগাড়ী বেয়া হৈছে সিহঁতে এতিয়া নতুন কাৰেণ্টৰ গাড়ী ধন লৈ লৈছে কিন্তু আমি কৰিম কি?
আমি কৰিম কৰি সেই সেইটোৱেই আমাৰ কাৰণে তুন এখন গাড়ী লোৱাটোৱে ইমান ডাঙৰ কথা ন আৰু সেইখন গাড়ী লৈ পেলাই তুমি তিনি বছৰ চলাম বুলি ক'লেওতো নহ'ব। অ অতি বেছি হলেও তোমাৰ দহ বছৰ ট এটা
এতিয়া তোমাৰ চোৱা আমাৰ নিচিনা মানুহেটো তিনি বছৰ ইনষ্টলমেন্টে
অ ইনষ্টলমেণ্টে কৰো।
তিন বছৰ আমি ইনষ্টলমেণ্টে কৰো তিন বছৰ এতিয়া আমাৰ ইনষ্টলমেট ভৰাই নাই তুমি গাড়ীখন কেনেকৈ বিকিবা তোমাৰ লাভ একো নহলে তুমি যিখিনি তুমি ব্যৱসায় কৰিলা সেইখিনি তুমি চোন হয়নে ধাৰ মাৰোতে গৈছে। সেইকাৰণে এতিয়া বেছি দিলেও নিজৰে লছ হয়।
নিজৰে লছ হয় তোমাৰ বহুত লছ হয় মানে কি হয় এতিয়া তুমি বেছি দিলেও তুমি মানে সিমান খিনিতো পইচা নোপোৱা লগতে তোমাৰ ইনষ্টলমেন্ট থাকিলে বেলেগে ধৰিলোৱা ল'লেও ইমান দাম ম নত
নলব, নলব ইনষ্টলমেণ্ট থকা গাড়ী কাৰণ তেওঁলোকেতো ইনষ্টল
যদি কিনা আকৌ সেই প্ৰথম পৰা ইষ্টাট কৰিব লাগিব ইনষ্টলমেণ্টটো হয় নে? সেইটো এটা অসুবিধা হব দিয়া বহুতখিনি অসুবিধা হয় বাৰু উম
টকা পইচা থকা মানুহৰ একো কথা নাই মানে যিখিনি মধ্যবিত্ত মানুহ আৰু যেনেকে
অ যে যেনে তেনে চলি থকা মানুহখিনি অ বহুত আচলতে আচলতে কি জানা আগতে যিবিলাক মানুহে ধৰি লও দোকান বিলাক খুলি ল'লে বহুত ধুনীয়াকে কাপোৰৰ দুখ নহওক তেওঁলোকৰ কাৰণে ব্যৱসায় কৰিবলও অস সুবিধা নাই আচলতে গম পাইছা নে এতিয়া তুমি বিয়া কাৰোবাৰ পেজেণ্ট কিনিব গ'লেই কিমান খিনি বস্তু ন কিনিবই লগা হৈ যায় দিয়াচোন লাখ লাখ টকা উম সেইকা সেই সেখিনি মানুহে গাড়ী কিনিম বুলি ক'লে মানে বেছি দিন ভাবিব নালাগে কিন্তু আমাৰ নিচিনা মানুহে আছ আচলতে এখন লোৱাৰ পিছত দ্বিতীয়খন ল'ম বুলি বহুত
বহুত ভাবিব লাগিব সেইটোয়ে তাৰ মাজতে গো গোটেই ঘৰখনৰ অকল গাড়ীখন গাড়ীখন লৈ পেলাই তুমি গাড়ী খনৰ খৰচটো উলিয়াই থাকিলে নহয় ঘৰখনোতো চলিব লাগিব উম
চাহেত টো ব্যৱসায় দি পেলাই তুমি ঘৰখনো চলাব লাগিব তুমি ষ্টলমেণ্ট টো মাৰিব লাগিব লৱা' ছোৱালী পঢ়া কৰা ক্ষেত্ৰতো দিব লাগিব ন সকলো বিলাকে দিব লাগিব দিয়াচোন সাঁচিবও লাগিব আৰুতো আজিকালি পঢ়ালেই নহবলৈ তোমাৰ টিউশচন দিলোঁ বোলে ন আৰ্ট শিকালোঁ
টিউচন যাম দুশ টক আ দুহেজাৰ টকা দুহেজাৰ টকা দি তুমি তুমি কৰিব তোমাৰ পোন্ধৰ
অ অ আগতে তোমাৰ হেই আগৰ দিন যে যেতিয়া মানে ধৰি লওক প্ৰাইভেট স্কুলবিলাক আছিলে তেতিয়া তোমাৰ পঞ্চাশ টকা ষাঠি টকাহে ফিজ আছিলে আমাক আজিকালি তোমাৰ এহেজাৰ টকাৰ তলত
অ আমাৰ আমাৰ ইহঁতৰে চাৰে ছশ টকা
চোৱাচোন অ সিহঁতে এতিয়া ক্লাছ ফাইভ ছিক্সৰ যদি ছোৱালী ল'ৰা ছোৱালী খিনিয়ে যদি ছশ চাৰে ছশ দিব লাগে তেনেহ'লে টো ত বি এ পঢ়ি থকা বা হাইছ ছেকেণ্ডি পঢ়ি থকা লৰা ছোৱালী খিনি এহেজাৰ পোন্ধৰশ টকা হ'বই সময় সাপেক্ষে তোমাৰ
কৈ তোমাক জোতা মোজা চে কিবা অগৰম বগৰম এইবিলাক থাকে কে ন
আৰু সদায় তোমাৰ কাত- পেঞ্চিল হেআপ- বয় কলম সেয়া বয় মানে সদায় দিব লাগিব, উম সেই টোৱে আৰু সিহঁতৰ লগত চলিবলৈ হ'লে তোমাৰ ইনকামটো বাঢ়িব বাঢ়ি বাঢ়ি গৈ থাকিব লাগিব হয় নে নহয়, কিন্তু যদি খৰচ হে বাঢ়ি গৈ থাকে ইনকাম যদি নাবাঢ়ে তুমি কেনেকে চলিবা।
কি কৰিবা সেইটোৱে টো কথা তাকে আমাৰ মানে সেইটোৱে আমি দুখীয়া। মানে ম মধ্যবিত্ত খিনি মানে অলপ চলিবলৈ টানেই হৈ আহিছে
মানে বহুত বেয়াকে মানে এইখিনি ক্ষেত্ৰত মানে অকণমান হেৰি হেৰি পৰিছে। প্ৰভাৱটো পৰিছে।
তাকে সেই, তেতিয়াবা সদায়, তোমাৰ গেৰেজত গাড়ীখন দেখো, খাই আছো দেখাই আছো কিন্তু নাই, ভালহব বুলি ভাবো আ আজি ভাল অকমান হয় নহয় কাইলে আকৌ হয় মই তেলটোয়ে সেইটো সোমাই আছে ন ইঞ্জিনত।
বেয়া সোমাই আছে যেতিয়া সেইটোনো তুমি কেনেকৈ ঠিক কৰিবা হয়নে?
তাকে
দিয়া বাৰু ঠিকে আছে দিয়া ন! অ হ'ব দিয়া অ হ'ব দিয়া অ।
উম।